হয় হয়,
অ' কি কৰি আছে?
মই আছো এতিয়া চাহ তাহ খাই মানে অলপকমান ৰাতিপুৱা ৰেষ্ট লৈছো।
আচ্ছা আচ্ছা উম, আৰু,
তুমি,
মই এইটোৱে আৰু মানে এতিয়া ৰাতিপুৱা জলপান কৰিলো। এতিয়া মই ভাবিছো মানে আজি মোৰ অফিচ বন্ধ আছে চ' ভাবি আছো দু পৰ মানে দুপৰত,
ওপৰত কিবা এটা ভাল কিবা এটা খাদ্য ভাল, বনাব এতিয়া কি বনাব,
এতিয়া মই ভাবি আছোঁ মানে, দুপৰীয়া সাজৰ বাবে মাছৰ টেঙা বনাও নেকি, মোৰ মাছৰ টেঙাটোও ভাল লাগে মানে এনে মানে কি হয়, অ' এনে মানে কি হয় অফিচ সদায় অফিচ থাকে নহয়। আৰু অফিচ থাকিলে মানে এনেকুৱা ভাল ভাল ইমান খাব নোৱাৰি। সময়ৰ অভাৱ ত' আজি অ' ত' আজি বন্ধ আছে সেইবাবে ভাবিলো যে কিবা এটা ভাল বনাও, ত' ভাবি আছো মাছ অ মাছৰ টেঙা বনাম।
হয় হয়, কেনেকে বনাই এইটো কৈ দিবচোন মাছৰ এইবিলাক, কি কি বনাই মানে হয়,
আছা মই যেনেকে বনাইটো ৰেচিপি টো কৈ আছো অ',
হয়,
অ' মানে মই বনাও এইটো, যিটো লাগে মানে বস্তুবোৰ যিটো লাগে। এইটো আগতে কৰি লওঁ। মানে মাছ লাগিব।
আৰু কেঁচা আম ঠিক আছে। বিলাহী বা থেকেৰা বিলাহী হলেও হ'ব বা থেকেৰা হ'লেও হ'ব। আৰু সৰিয়হৰ তেল, পাঁচপুৰণ। এনে পাঁচপূৰণ আপুনি জানেনে?
অ' পাঁচপুৰন, হালধি আৰু নিমখ হা এইবোৰ মানে লাগে আৰু মাছৰ টেঙাৰ বাবে। ত' প্ৰথমে মানে যেনেকে বনাও ৰেচিপি টো কৈছো। প্ৰথমে মানে মাছবোৰ অলপ হালধি আৰু নিমখ সানি সৰিয়হৰ তেলত ইটো ফ্ৰাই কৰি লওঁ। তাৰপিছত তেলত পাঁচপুৰণ দি টো বা মানে বিলাহীটো বিলাহী বা আমখিনি বা থেকেৰা দিয়োৰে ভাজি লওঁ।
তাৰপিছত ইয়াত পানী দি এইটো উতলিবলৈ দি দিওঁ ঠিক আছে।
হয়।
তাৰপিছত জলখিনি মানে উতলিলে, ভজা মাছ কেইটা দি অলপ সময় কম জুইত, জুইতটো কমাব লাগিব তেতিয়া অলপ কম জুইত মানে
হয়।
তেতিয়া এইটো ৰাখি নমাই লওঁ। এনেকেই মানে একদম ইজিকে বনাওঁ। সহজ পদ্ধতিত একদম বনাও। উম। আপুনি এনে মানে কিবা বনায়নে?
মই বনাও সময় পালে।
আচ্ছা কি বনাই এটা ৰেচিপি কওঁকচোন।
ৰেচিপি মানে ৰেচিপিবলে আৰু এই সাধাৰণ যিবিলাক মানে ডেইলি চলে এইবিলাকেই আৰু
অ চ মানে এনে আপুনি বেছি মানে কি খায়? এনে দুপৰীয়া সাজৰ বা
দুপৰ দু দুপৰীয়া সাজৰ বাবে মোৰ ওচৰলে দাই থাকে। দুপৰীয়াৰ কিবা কেতিয়াবা মাংস থাকে, কেতিয়াবা মাছ। অ তাৰপিছত পনিৰ কেতিয়াবা থাকে আৰু মই নিজে কেতিয়াবা বনাওঁ মন গ'লে। হয়। মানে ভাজা আৰু তৰকাৰী। কেতিয়াবা মোৰ নিজে বনাওঁ।
আচ্ছা আচ্ছা। কি বনাই? এনে এটা ৰেচিপি কওক টো আপোনাৰ মানে বহুত ভাল লাগে।
হয় ৰেচি বুলি কলে মোৰ
মানে ভাল পায়।
হয় মই মাংসটো মানে বনাইও মোৰ ভাল লাগে।
উম।
সেইটো মাংসটো মাংসটো মই কৈ দিছোঁ কেনেকৈ বনাই মৰমত তে অ' গাহৰিটোৱে আকৌ হেৰি অ' প্ৰথমতে এ গৰম পানীৰে মানে পানীখিনি মানে গৰম হ'ব লাগিব।
আচ্ছা।
তাৰ পিছত গাহৰিখিনি এ কেৰাহীত দিব লাগিব। কেৰাহীত দি কিনে তাত নিমখ দিব লাগিব আৰু পাৰিলে কাজিৰ টেঙাটো আছে লেবু টেঙা এই টো অকমান চেপি দিব লাগে যেতিয়া উঠল উতল আহিব। তাৰপিছত হয় গৰম পানীত দিব লাগিব। তাৰপিছত উত তল আহিলে আমি অলকমান এ তাৰ বগা বগা যিটো হেৰি ওলাই বুলি কয় অ'। সেইটো মানে ওলালেই অলপ ঢিলাহেন হ'লে আকৌ আমি নমাই থ'ব লাগিব।
আচ্ছা।
তাৰপিছত ধুই মেলি অ' উম, তাৰ পিছত গৰম তেল মেটেলটো গৰম হ'ব লাগিব মিঠাতেল দিব লাগিব।
উম।
পিছত ত পিয়াঁজ নহৰু আদা এ তাৰপিছত এ জলকীয়া এ এইখিনি দিয়াৰ পিছত ভাজা ৰঙা অলপ ফুটিব লাগিব। তাৰ পিছত তে গাহৰিখিনি তাত মানে দিব লাগিব। ভাজি কিনে তাৰপিছত অকণমান পানী দিব লাগিব। দিয়াৰ পিছত দহ পোন্ধৰ মিনিট পাছত মানে সিজিলে। তাৰপিছত লাই যিটো আছে শাক। লাইটো মানে অ' লাইটো মানে ওপৰত দিব পাৰে। লাই দিলতে উতল আহিলে তেনেকে খাব পাৰি আৰু দহ পোন্ধৰ বিশ উম, মানে পিছত আৰু।
আচ্ছা।
অকমান এ চ-সহজ ভাৱে কৈছো। তৎক্ষণাত কিন্তু অকমান দেৰি লাগে।
আচ্ছা আচ্ছা।
তেনেকুৱা অ' কথাটো।
এদি এদিন ট্ৰাই কৰিব লাগিব।
হয়, হয়, ন মই ট্ৰাই কৰিব আৰু কৰি কেনেকুৱা হয় মোক জনাব।
অ', অ', নিশ্চয় নিশ্চয়।
খালে আৰু আপুনিও চাগে বহুত অভিজ্ঞতা আছে ৰেচিপিৰ বিষয়ে খাদ্য বনোৱাৰ বিষয়ে।
অ', মানে মই ক'লো নহয় মানে মই মানে ট্ৰাই কৰি থাকো ঠিক আছে। কেনেকে মানে আৰু যি সিদিনা নহয় মোৰ অফিচ বন্ধ থাকে সিদিনা মই মানে এইটো কৰো কি মই নিজে খা মানে বনাও ঠিক আছে।
হয়।
এইটো ৰাতিপুৱাৰ বাবে জল- পান দুপৰীয়াৰ সাজ এইটো মানে মইে ট্ৰাই কৰোঁ মই বনাম। ভাল লাগে নহয়, নিজে বনাই পেলাই খাবলৈ মানুহক- খুৱাব বহুত ভাল লাগে। এইটোৰ মানে- আঁহ', যে মানুহক- এটা বস্তু চাব নিজে যদি বনাই পেলাই নহয় কিবা বস্তু- নিজেও খাওঁ মানুহক খোৱাব পাৰোঁ এইটোও আনন্দ কিন্তু বেলেগ হয় দেই সেইটোৱে।
আৰু আপুনি যিবিলাক ৰেচিপি ৰান্ধে আঁহ', -
অঁহ।
কাৰ পৰা শিকে ইউটিউবৰ পৰা চাই নে? উ-
অঁহ', কি অঁহ', -কিছুমান চাওক- কিছুমান বস্তু মই নিজৰ পৰাই কৰোঁ অঁ', -। আৰু কিছুমান বস্তু মই ইউটিউবৰ পৰা চাওঁ।
হয়, চব বস্তুটো ইউটিউবৰ পৰা শিকা নাযায়।
নাই-নাই, মানে এনেইতো চব- ইউটিউবত মানুহে যিটো বনায় এইটো মানুহৰ নিজৰ ৰেচিপি হয় বা- কাৰোবাৰ পৰা শিকি পেলাই বনাইছে এইটোতো বনালে ভালে লাগে। কিন্তু কেতিয়াবা ভাবো নহয় যে নিজে অলপ ট্ৰাই কৰিব লাগে। যে নিজে ট্ৰাই কৰি চাওঁচোন। অঁহ', -চাওঁ কেনেকুৱা লাগিব এইটো ভাল লাগিব নে বেয়া হয় নে নহয়।
হয়।
এইটোৱে। যেনেকে মই এটা নহয় মাটি দাইল আৰু খাৰ মানে বনাওঁ- ঠিক আছে। এইটো আমাৰ নিজৰ ৰেচিপি হয়, অঁ', নিজৰ ৰেচি- পি মই যেনেকৈ মানে নিজে বনাওঁ এইটো।
অহ', ভাল বনাব লাগে। মানে বনাই- মানে চাফ-চিকুণৰে নিজে বনালে অলপ গম পোৱা যায় মই কিমান খিনিত মানে কিমান পৰিমানে কি দিছো কি চাফ-চিকুণতাৰে ৰান্ধিছো। টুনা নাই নিজে ৰান্ধিলে'হে- সেইটো গম পাই আৰু। অ', সেইটো কাৰণে বহুত- তে নিজে ৰান্ধে সেইকাৰণে।
অঁ', আৰু ভাল লাগে, নিজে মানে ৰন্ধা- কৰিলে ভাল লাগে বহুত।
হয়-হয়। আৰু- আমি সকলোৱে খাদ্যৰ যিমান লেখা-পঢ়া কৰিলে আমি ৰন্ধা- তো আমি জানিবই লাগে চব।
একদম, একদম, একদম।
চব সময়তো আনক নোকোৱা নহয় তেনেকুৱা।
নাই-নাই-নাই।
হয়।
এইটোয়েতো। এনেকুৱা মানে হ'ব লাগে নহয়, যে মানে নিজে চব কৰিব পৰা
হয়।
মানুহৰ ওপৰত মানে আমি এইটো থাকিব নালাগে যে আমি নিজেই কৰিব পাৰোঁ
বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকিব
হৈ থাকিব নালাগে সেইটোৱে।
হয় সেইটো কাৰণে ভাল। নিজে ৰেচিপ বিজনাটো ভাল। আৰু ৰেচিপি কিবা বেলেগ আপুনি কিবা আৰু বেলেগ জানেনে কিবা আৰু?
বেলেগ মানে অ' বেলেগ জানো সৰুপা বনাইয়ে থাকো মই।
অ' ডেইলি যিবিলাক সিবিলাকতো আৰু চবে জানেই নহয়।
চবেই জানে অ', অ', অ'।
কেনেকে বনাই দালি অ' সেইটোত টো সাধাৰণ দেচোন, সেইটো বনাই আৰু কিছুমান বহুত ৰেচিপিত অলপ অসু মানে জটিলতা ব-বনাব আমি নাজ-নামো নাজানো আৰু বনাব নাজানো। কিছুমান আছে হয়টো, হয়। হ।
উম।
এতিয়া আপুনি কি খালে, কি বনাই খালে?
এতিয়া এতিয়া মই সান্দাহ গুৰি খালোঁ।
অ' সান্দহ গুৰি।
অ' এতিয়া ৰাতিপুৱা জলপান কৰিলোঁ নহয়
জলপান ক
সান্দাহ গুৰি খালোঁ। মই মানে সান্দাহ গুৰিটো বহুত ভাল পাওঁ।
হয়। আৰু ৰাতিৰ সাজত কিবা ভাবি থৈছেনে কিবা? মানে খোৱাৰ পিছত আৰু দুপৰীয়াটো হোৱাৰ পিছত মানে আয়োজনটো হ'ব।
অ' ৰাতিটো মানে কি অলপ মানে ৰাতিৰ বাবে মানে অলপ হ মানে লাইট হ'বলে ভাল ইটো, হ'লে মানে ভাল। আমি ৰাতি ইমান মানে হে, খাব নালাগে।
হয়, হয়, হয়, ৰাতি অলপমেন হেৰি হিচাপত
উম, যেনেকে আমি, অ'।
অ'।